হেল্ল'।
অ' কোৱা।
শুনিছা নাই?
হা?
শুনিছা নাই?
মাতটো বহুত সৰু সৰুকে আহিছে এই তোমাৰ।
শুনিছা নাই, শুনিছা নাই, এতিয়া শুনিছান নাই?
অ', এতিয়া শুনি আছো কোৱা।
অ', কি কৰি আছা?
এই এনে বহি আছো।
অ', ভাত পানী খালা নাই এতিয়া?
ভাত পানী নাই খোৱা, খামহে মই মানে স্কুটিখন চাৰ্ভিচিং দিয়া আৰু তাৰপিছতহে আৰু চ
অ' অ', তুমিতো তেজপুৰ কলেজতে পঢ়া।
হম?
ছেকেণ্ড ইয়াৰ।
অ' ছেকেণ্ড ইয়াৰ ন।
কোনটো এই ষ্ট্র্ৰীম কি?
মই তোমাৰ আৰ্চত।
অ', আৰ্টছৰ ন, কমাৰ্চৰ ল'ৰা চিনি পাব চাগে কমাৰ্চৰ দুটামান আছে লগৰ।
উম হম।
কমাৰ্চত দুটামান লগৰ আছে, লগৰ মানে কি আৰু ভাইটিৰ নিচিনা।
অ' অ', এ কমাৰ্চৰ কমাৰ্চৰ ন মোৰো আছে বাৰু লগৰ।
জোতিষ চৰাইদেক চিনি পোৱা নাই?
হম?
জ্যোতিষ মইযিত আৰু তন্ময়।
নাই নাই, ৰোহিতৰ ৰোহিত নামৰ এটা চিনি পোৱা ৰোহিত।
এ নাই নাই, সিহঁতক চিনি নাপাওঁ।
কিন্তু মোৰ মানে একেলগে পঢ়া আৰু মানে, সি যেনিবা কমাৰ্চত ল'লে মই আৰ্টছত ল'লোঁ।
অ', তোমাৰতো আগষ্টৰ পৰা ক্লাছ হ'বই হয় নাই?
অ', আগষ্টৰ পৰা হ'ব তেতিয়া লম।
নাম্বাৰটো এইটোৱে তোমাৰ? অ', এতিয়া মই কলেজ গ'লে তেতিয়া লগ পাম দিয়ক।
হম?
কলেজ গ'লে বোলো লগ পাম।
অ' লগ পাম, অ', লগ পাম।
অ', এতিয়া কি স্কুটি চাৰ্ভিচিং দিব যোৱা?
হম।
স্কুটি চাৰ্ভিচিং দিব যোৱা?
অ এতিয়া এই স্কুটীখন চাৰ্ভিচিং দিয়া মোৰ পাৰেই হৈ গল এক হেজাৰ দিব লাগে এতিয়া বাৰশ হ'লগে
অ কি নো
এতিয়া ফোন মাৰি আছে ফোন মাৰি আছে তাৰ পৰা যাওঁ চোন চাৰ্ভিচিংটো দি থৈ আহোগে
অ নতুন স্কুটি মানে স্কুটিখন নতুন মানে
অ নতুন অ
অ অ
এই তেৰ তাৰিখে এমাহ হব তোমাৰ
অ অ বাকী হেৰি খবৰ খাতি
খবৰ খাতি আছো আৰু দিয়া তোমাৰ
এয়া গৰম এতিয়া আকৌ ৰদ দাল দিছে দেখিছা নাই
অকণমান ডাঙৰকে কোৱা আক
ৰ'দ ডাল দিছে দেখিছা নাই ৰ'দ বোলো
নহয় ৰ'দটো নকবা এইকেইদিন পুৰা একে মানে মানুহ হেৰি কৰি দিছে তুমিতো হস্পিতাললৈ যাবই নোৱাৰা চিভিললৈ যাবই নোৱাৰা গোটেই বেমাৰীৰে ভৰ্তি জ্বৰ হেৰি কিবা
উম কালিহে বতৰটো অকন ভাল কৰিলে বুজিছা
অ অ
উম এই ঘৰত কোন কোন আছে তোমাৰ
কিহত আছা তুমি হেৰি আছো এ বিপি
নাই এবাৰ জ জইন হৈছোহে চাওঁচোন ভাবি লও এয়া
এই সবা জইন হোৱকে নোহোয়াই হ'ল
উম উম
মোক তোমাৰ আচুডালত সোমাই দিলে
অ যাওঁচোন এই কলেজলে গৈ লওঁ তাৰপিছত পৰিস্থিতি কলেজলে গৈ লওঁ পৰিস্থিতিমতে হ'ম আৰু কিবাকিবি পৰিস্থিতি চাই লম ইনেই এইবিলাক ফাল্টু জেমেলাত সোমাই লাভ নাই বাকী কোৱা মাহঁতৰ ভালেই
আছে আৰু দিয়া তোমালোকৰ
উম উম মা ঘৰতে আছে মই ৰুমতে থাকো মই ৰুমতহে থাকো বোলো তেজপুৰ কলেজৰ ওচৰত
একোৱেই শুনাই ৰখা গাড়ী এখন আহিছে আৰু নুহুনা হৈছো
অ এতিয়া কোৱা
এই মই এই দৰং কলেজৰ ওচৰত ৰুম এটাতহে থাকো
কত কত কত
দৰং কলেজৰ ওচৰত ৰুম
দৰং কলেজৰ ওচৰত ব্ৰেক গেট নে ফ্ৰোন গেট
ফ্ৰন গেট
মোৰ তোমাৰ পৰুৱা ওচৰত পৰুৱা চিনি পোৱা নহয়
অ অ চিনি পাওঁ
অ পৰুৱা ওচৰতে মোৰ তোমাৰ
অ তোমাৰ ঘৰ উম এই তাতে আমাৰ ৰুমতে লগৰ চাৰিটা থাকো আৰু একেলগে তেজপুৰতে মোৰ ঘৰ
ইয়াতে মানে কি পিজিত থাকা নেকি
পিজি নহয় নহয় ভাড়া ঘৰ বিয়া কৰি চিনি পোৱা নাই
অ বিহ কৰি অ বিহ কৰি চিনি
উম উম
বিহগুইত মোৰ লগৰো আছে বাৰু
অ দে কোনবা এতিয়া
এই তোমাৰ এটা বকুল তৰৰ হয় এটা তোমাৰ নআলি সেইখিনি হয়
অ অ তাকে নআলি কোন আকৌ নআলি কোন লগত
নৱালি তোমাৰ দিবাংগ বুলি কয় দেৱাংক মহন্ত বাপেকে পুলিচত কৰে চিনি পাইছা
উম উম
এ সি আমাৰ লগতে একেলগে আমাৰ বিহু গ্ৰুপটোত আছিলে মানে
অ অ আচ্ছা
অ বিহু গ্ৰুপ আছিল তো তাতে আছিলে একেলগে
অ অ আকৌ ক' বুলিগা বকুল গাঁৱৰ বকুল দলৰ কোন
উম
বকুল তলৰ কোন
বকুল তলৰ নিহা নিহা বুলি কয় গান চান গাই যে লৰাটো যে
নিহাৰ
নিহাৰ অ নিহাৰ নাট তোমাৰ বাপেকে হেৰি চাপ্লাইত কৰে বোলা
নাই নাই দেখিলেহে চিনি পাম বুইছ
অ
সেনেকে ল'ৰাবিলাক, কিছুমান সৰু ল'ৰা চিনি নাপাওঁ ন
উম
কিছুমান ল'ৰাবিলাক সৰু চিনি নাপাওঁ, দেৱাংগক চিনি পাওঁ, দেবাংগ কাৰণ নৱালী।
অ', অ' দেবাংগ মানে এতিয়া, এই তোমাৰ চিউ দেবাংগৰ লগৰ একেলগেই।
নিহাৰ নে নিবিৰ, নিহাৰ নে নিবিৰ।
কি কৈছা?
নাই নাই নিহাৰক চিনি নাপাওঁ, অ' দেখিলে চিনি পাম বুইছা।
অ দেখিলে চিনি পাবা নিহাং দিবাগৰ লগত একেলগে থাকে বা একেলগে পঢা গোটেইকেইটা
অ না দেখ দেখিলে চিনি পামা চাগে অ এনেকে দেৱাগনৰ ঘৰ ওচৰতে গৈ থকা হয় স্কুল বিবেকানন্দ স্কুল যে।
অ' অ'
সেইখন স্কুলতে মই ক্লাছ টেনলেকে পঢ়া।
অ' দেবাংগও তাতেই পঢ়িছিল হ'বলা ন।
নহয় নহয়, সি জাতীয় বিদ্যালয়ত পঢ়িছিলে।
অ' এইখন তোমাৰ গম পালো দিয়া
অ' অ' শংকৰদেৱৰ ওচৰত অ' মই বিবেকানন্দত পঢ়া বিবেকানন্দ স্কুলৰ এই ওচৰৰ দোকানখনলে গৈ থকা হয় যে গৈ থাকিলে মানে দেবাংগ আহে, যেতিয়া চিনাকি তেনেকে চিনাকি তেনেকে চিনাকি বোলো।
তেনেকৈ অ'অ'।
হ। বাকী, চাহ পানী খালা।
উম্।
চাহ পানী খালা বোলো।
চাহ পানী খালো বাৰু
ঘৰত কোন কোন আছে তোমালোকৰ?
ঘৰত তোমাৰ মই মা আৰু বা, বাক বিয়া দিলে বাৰু।
অহ্ অহ্ তাকেহে। দিয়া ভালকে পঢ়িবা বোলো, হ'লে চেকেণ্ডী য়েছে। সেইকাৰণে ভালকৈ পাছ কৰি লোৱা আগত, টেষ্ট সেই পিছত ক'ত ল'বা আকৌ তেজপুৰতে ল'বানে।
হা
ছেকেণ্ডৰীয়া পিছত ক'ত ল'বা, তেজপুৰ কলেজতে ল'বা।
তেজপুৰ কলেজতে ল'ম বাৰু, এনে দৰঙৰ যাম বুলি ভাবিছিলো, দৰঙৰ কিন্তু।
দৰংত বুজিছা পাৰ্চেন্টেজ বহুত লাগিব, বহুত পাৰ্চেন্টেজ লাগিব।
অ' সেইটোৱেই।
এনেয়ে ল'ব নোৱাৰা, মই দৰঙত ইমান। ইমান, দৰঙত ইমান চিনাকি হৈ নাপালোগৈ, তেজপুৰ কলেজত এদিন গৈয়ে পাইগ'লোগৈ।
পাৰিব অ'।
দৰং কলেজত ভাইচ, দৰং কলেজৰ ভাইচ প্ৰেচিডেণ্ট। যোনকেইটা প'লিটিকেলৰ প্ৰফেচাৰ, ইক'নমিক্সৰ প্ৰফেচাৰ আৰু। হিষ্ট্ৰি প্ৰফেচাৰ চিনাকী আছে তাৰপিছত। কি বুলি কয় এইটো ভাইচ প্ৰেছিডেণ্ট, তাৰপিছত কালচাৰেল চেক্ৰেটৰী স্পৰ্টছ ছেক্ৰেটৰী। আকৌ প্ৰেচিডেণ্টো চিনাকিয়েই গোটেইকেইটা। তেওঁ নাপালোগৈ, অ' এই গোটেই কেইটা আমাক। ঘৰ ওচৰৰে দেৱা, ভাইচ প্ৰেচিডেণ্ট দেৱাশিস আমাৰ ঘৰ ওচৰ, তাৰপিছত ছেক্ৰেটৰী। টীটো, এই ঢেকীয়াজুলি স্পৰ্টছ ছেক্ৰেটেৰী কালচাৰেল ছেক্ৰেটৰীটো কলিতা গাঁৱৰ।
অ' এটা তোমাৰ। এই প্ৰফেচাৰটো আমাৰ গাঁৱৰ গাঁৱৰে হয় বাৰু।
অ এইটো কোনটো প্ৰফেছাৰ কি পঢ়াই বা? কি পঢ়া এইবাৰ প্ৰফেছাৰ টোৱে?
সেইটোহে গম নাপাও দেই।
অ তেনেকৈ চিনাকি হৈ নাপাওঁ যেতিয়া এইবাৰ মানে অট'ন'মাছ হৈ যোৱাৰ পিছৰ পৰা পোৱালি বহুত বেয়া হ'ল।
তেনেকৈে নাপালোঁ আৰু সেইকাৰণে নপৰিলোঁ
আৰু কোনে পঢ়িল হ'ল নিজৰ ওপৰত কথা পঢ়াটো।
উম সেইটোৱেটো। বাকী এতিয়া তুমি গাড়ী চাৰ্ভিচিং ক'ত যাবা।
তোমাৰ কেতেকীবাৰী হন্দা দিলাৰ।
অ' কেতেকীবাৰী জিলাৰ টো।
উম্ হোন্দা যে।
আছাম ভেলিউচত যে।
অঁ আছাম ভেলি মুখি মুখি অঁ।
ম গম পাইছোঁ। আছা ঠিকে আছে। বাকি গাড়ী কি কি কৰি তোমাৰ এইখন?
এক্টিভা ল'লো এক্টিভা।
অ অ ঠিকে আছে, চলাই থাকিলেই হ'ল এখন।
উম ভালকে চলালে
উম।
স্কুটিখন লৈ গ'ল মোৰ ভিনদৱে কালি। এই ভিন্দ মানে এতিয়া আহি আছে কাৰেমাৰী পৰা।
মই কামএইত ঘৰ নেকি?
হা?
বাক কাৱৈমাৰীতে বিয়া দিছে।
অ বাক কাৱৈমাৰীলৈ বিয়া দিছে কালি মানে আহিছিলে ন ভিনদৱে। কালি নহয় পৰহি আহিলে কালি পৰহি দিনটো থাকিলে আৰু কালি আবেলি লৈ গুচি গ'ল মানে। কালি আবেলি বৰষুণ দিয়া নিচিনা কৰিলে ন।
উম।
স্কুটি খন দে স্কুটীখন লৈ যাওঁ এনেকে কলে স্কুটি খন লৈ এতিয়া আহি আছে ভিন্দয়ে আহিলে যাম আওঁ
অঁ অ ঠিকে আছে। আহ মোৰো বাইক এখন আছে গাড়ী এখন আছে অ।
অঁ বাইক কি?
বাইক এয়া কি বুলি কয় এন এছ টু হাণ্ড্ৰেডখন।
অঁ অঁ ইয়াতে ইয়াতে আছে চাগে নহয় লগতে?
উম লগতে আছে। ৰুমতে থৈ দিয়া লাগে ৰুমতে লৈ আহোঁতে।
অ অ
অঁ গাড়ীখন গাড়ীখনো আছে গাড়ীখনো আছে বাইকখনো আছে দুইখনেই আছে ৰুমতে।
অ।
ৰুম মানে ৰখ অ অ।
লম এইটো কৃষ্টি খতম হৈ লক প্ৰথমতে।
অহ অ।
তাৰপিছত গাড়ীৰ কথা ভাবিম।
মই আৰু ৰুমৰ ৰুম মানে কি আৰু ঘৰৰ নিচিনাই চাৰিটা ৰুম আছে আৰু লেট্ৰিন বাথৰুমৰ সৈতে চাৰিটা ৰুম। তাৰপিছত মালিক নাথাকে তেনেকে
অঁ এইটো ভালেইতে
তাৰপিছত লগৰ চাৰিটা থাকোঁ আৰু মাহে ছহেজাৰকৈ লয়
চাৰিটা বজতে ভাগ হয়তটো ছয়জাৰত ন
উম উম চাৰিটা মাজতে ভাগ হয়। কি কেতিয়াবা এটাই দি দে গোটেইখিনি কেতিয়াবা ময়ে দিওঁ কেতিয়াবা লগৰ এটাই দে তেনেকৈে মিলাই মিলিকৈ থাকো আৰু
অঁ
মই এতিয়া অঁ বেছি মানে কিমান ফাৰ ছেকেন্দেৰি বছৰটো থাকিলো তেজপুৰতে
অঁ
তাৰপিছত তেতিয়া বাৰ একেলগে থকা লগৰ কেইটাই একে স্কুলৰ লগৰ পৰাই আৰু। স্কুলৰ বিবেকানন্দৰপৰাই পঢ়া, নাৰ্চাৰীৰপৰা টেইনলৈকে। পঢ়িলো তাৰপিছ আকৌ এতিয়া ফাৰ্ষ্ট য়াৰ ছেকেণ্ড ইয়াৰ এখন কলেজতে ল'লো চাৰিটাই।
মানে একে সৰুহে মানে সৰু লগৰ আৰু।
উম, একে সৰু লগাবৰ পাৰা গোটেইকেইটা। একেলগে থাকোঁ।
উম, উম।
উম, আৰু এ, পৰ কালি নহয় পৰহি তাৰ আগদিনা এক্সিডেণ্ট হৈ বাচিছোহে।
অ' কেনেকে?
এ, বাইকডাল শ্লিপ হৈ গ'ল। মানে বেছ, কিছুমান তেনেকে ডাঙৰ নহয়। শ্লিপ মাৰিলে ৰুমতে, ঘূৰাওঁতে খেলাই আছিল ন'। বাইক মোৰ পিচ টায়াৰটো ফ্লেট হয়। ফ্লেট তায়াৰ উম, গ্ৰীপ নাই তাৰপিছত ডাইৰেক্ট শ্লিপ মাৰি দিলে।
উম, গা গাড়ীৰ কিবা হ'ল নেকি?
গাড়ীখন এ, এনেই অকণ স্ক্ৰেচ পৰিছে। ল মোৰ এ, হাত ছালখন অকন এৰিছে, হাতৰ তলুৱাখনত।
অ', অ'।
নাই তেনেকে শ্লিপ খাই অকণ চুচৰ খাই গ'লো ন' বে এক্সেলডাল বেছিকৈ দিলোঁ অভাৰ হেৰি এই ৰাতিপুৱা বৰষুণ, অ' পৰহি বৰষুণ দিছিল ন' ৰাতিপুৱা।
উম,
উম, মই তেজপুৰ কলেজ এই কেইদিন গৈ আছোঁ ৰাতিপুৱা এন চি চিটোৰ কাৰণে। তাৰপিছত ৰাতিপুৱা ৰাতিপুৱা ওলাই, শিকি আছোঁ।
অ', অ'।
এইবছৰ লৈছোঁহে, ফাষ্ট চেম। ফাৰ্ষ্ট চেম তেতিয়া ফাৰ্ষ্ট য়াৰ প্ৰথমবাৰ লৈছোঁ। এনেই আগতে শিকিছিলোঁ গ-গভমেণ্ট বইজত।
গভমেণ্ট বইজতো পঢ়িছিলা নেকি?
অ' গভমেন বইজত, গভমেন বইজত পঢ়া নাই, এন চি চি কৰিছিলোঁ।
অ' মই গভমেন বইজৰপৰাই পঢ়া বাৰু।
অ' গভমেন বইজত এতিয়া তুমি এন চি চি লৈছিলা, নাই লোৱা।
উহু, উহু।
নাই লোৱা ন'?